অঁ, কোৱা?
শুনা পাই আছা ভালকে?
পাই আছোঁ।
অঁ, কি কৰি আছা?
মই এনে শুই আছো ৰ'বা, তুমি?
আচ্ছা, শুই আছা। মই এই জাষ্ট অকমান আগতে ভাত- চাত খালো ৰ'বা। ভাত খালানে নাই তুমি?
অ খালো খালো।
কিহেদি।
এই পনীৰ দি খালো ৰবা।
আৰু এইছাইদে পনীৰ।
অ পনীৰ পনীৰ।
মানে তোমালোকৰ বুধবাৰে বুধবাৰে পনীৰ চলে নেকি?
নাই নাই কালি মঙ্গলবাৰ আছিল ন, কালি আমি ভেজ খাওঁ।
আচ্ছা হনুমান ভক্ত নিকী তোমাৰ? আহ, উম, উম। আচ্ছা, আচ্ছা।
অ, সেইটো এতিয়া পাৰোঁ ৰহ আৰু কালি ৰাতি পনিৰ বনাইছিলো বাচি গ'ল সেইকাৰণে এতিয়াও খাই দিলো।
উম।
বাকী বতৰ কেনে তোমালোকৰ ফালে?
বতটোৰ আগবেলা বাৰু গৰমে দি আছে, এতিয়া মানে নৰ্মেল হেই হৈছে আৰু তোমাৰ অকণমান বতা- চতা দি আছে। আন্ধাৰ হৈছে, লাহকে বৰষূণ দিব চাগে এনেকুৱা। এনেকুৱা হৈছে এতিয়া, উম, ক'লা হৈ আছে অকমান। কলা হৈছে আৰু এক চাইডেৰে কলা হৈছে, এক চাইডেৰে পোহৰ হৈছে এনেকুৱা টাইপৰ আৰু। মানে বৰষুণ দিব নেকি এনেকুৱা টাইপ লাগি আছে আৰু বতাহও দি আছে।
দিবই এইকেইডিন ৰেগুলাৰ দিয়ে আছে চোন বৰষুণ গমে পইছা।
উ, উ, আহ, সেইতোৱেতো বৰষূণ দিয়ে আছে আৰু।
শ্বিলং বা জুবিন ক্ষেত্ৰ গৈছে তাতে ফাঁচিছে একদিনমান।
বেয়াকে ফাচিছে কিন্তু বেয়াকে ফচিছে দেই মানে জোনে গৈছে। তাতে ন বহুত বেয়াকে ফাছে আৰু জুবিনক্ষেত্ৰ গ'লেও মানে। হাৱা ওলাই গৈছে, যাৰ, যাৰ গৈছে।
সেইহেতো, সেইফালে তোমাৰ দেখা নাই পানীত উটি যায়, গাড়ী- চাৰি জ, জৰা।
হ, এ, বহুত আৰু ৰিক্সৰ জগা সিনি আৰু গাড়ী-চাৰিটো বেয়া হোৱা চান্স বহুত থাকে।
এ, কি ক'বা আৰু উম, গাড়ী বহুত বেয়া হৈ যায় এনেকে পানীত।
ধৰি লও ইয়াৰ পৰা যদি কিবা কে জুবিন ক্ষেত্ৰ গৈচা, যদি বাইচান্স যাই পাইছা তে, এটা মই। তুমি অ সোণাপুৰ হৈ কেনে পানীখাইটি হৈ কেনে এনেকা হৈ আহিব পাৰা। বা সোণাপুৰ হৈ কেনে আমচিং আমচিং হৈ কেনে এ আমাৰ নাৰেংগী। নাৰেংগীয়া আৰ্ম আৰ্মি কেমপৰ ভিতৰদিহৈ আহিব পাৰে।
সেইফালেদিয়ে ৰাস্তা আছে নেকি?
অ এইপিনেদিও আহিব পাৰা ৰাস্তা আছে।
অ অ এনে ধৰা শ্বিলং তিলং যোনে যোনে গৈছে সি। ৰিটাৰ্ণ আহি লাভ নাই শ্বিলংতে থাকি দিব লাগে।
অ, শ্বিলং অ, সেইটো হয়। অ, এইচাইদি যোনে আহিব সি বেয়াকে ফচিব বেলেগ ৰাস্তা আছে তোমাৰ এইছিদে লৈ আহিব পাৰে মই তোমাৰ যিটো ৰাস্তা কলো। হেইপিনেদিও ঘূৰিব পাৰিব বাত সেইপিনি দি নাজানে ন, মানুহ বিলাকে।
অ, সেইটোয়ে ময়ে গম নাপাও ন, বহুতে চিনি নাপায়।
বহুতে নাপায় আৰু নাইনটি নাইন পাৰ্চন নাপাই এন্দিং টাইমত যাই ফাঁচি যাব আইপিনে যাই কেনে। মাথাত ভাৱ ন থাকে ন, এনেকে পানী, পানী হৈ যাব, কিবা হৈ যাব এতিয়া। আমি এতিয়া নিজত চালো গম পালো, বা ষ্টেটাছ মোবাইলত চালো গম পালো, যেতিয়া থাকে ন ক'ত বানপানী হ'ব, ক'ত নহয়, এনেকুৱা টাইপৰ কথা ন।
হয় তেওলে, এনে গুগল মেপ -চেপ চালে গম পাব? নাই আমাৰ ফাচা নাই, মই এই ইনষ্টাত লৰা এটা পাইছিলো, ই জুবিন ক্ষেত্ৰ গৈছিল। সি লাষ্টত খোজকাঢ়ি কাঢ়ি আহিছিল পৰা।
আচ্ছা, অ অ খোজ কাঢ়ি আহি জল্ডী আহি পাবা সঁচা কথা।
অ সেইটোয়ে, ব্ৰিজৰ ওপৰেদি তুমি খোজ কাঢ়ি আহা?
ডিভাইডেডৰ ডিভাইডাৰ থাকে ন, ফুট ফা ফুটপাথৰ ওপৰে ওপৰে আৰু। এই ম এই লাইনটোৰ মাজৰ এটা ওখ ওখ হৈ থাকে
অ অ, সেনকে আহিব লাগিব নহ'লে উপায় নাই ন?
অ আৰু খোজ কাঢ়ি আহিলে জল্ডি আহিব পাবা তুমি, সঁচা কথা এইটো।
এহে সেইটোৱেতো।
মানে যিমানখিনি গাড়ীত আহিব পৰা আহি লক তাৰ বাকী খিনি খোজকাঢ়ি এ যাৰ গাড়ীটো নাহেই চাগে প্ৰায়ভাগ মানে ওম।
আৰু পানীখিনি শুকোৱাৰ পিছতো যিমান জাম লাগিব ন
উম লাগবই, বাকী এই ৰাস্তাটো ঠিক হৈছে নাই বৰ্তমান? পানী - চানী গৈছে নাই নে এতিয়াও আছেই বৰ্তমান তাতে এই সেই চাইডে আৰু?
ঠিক হৈছে যেন পাও দেই কাৰণ হেৰি ৰ'দ দি আছিল ন এই দুই এইকেইদিন। কালি আৰু আজি, শুকাইছে যেন‌ পাও পানী। এতিয়া নৰ্মেল চাগে এতিয়া বৰষুণ দিলে যদি ভালকে তোমাৰ দুই ঘণ্টামান দিয়ে ডাঙৰ বৰষুণ তে আকৌ হৈ যাব পানী। দুই ঘণ্টা বাদ দিয়া এক ঘণ্টাতে হৈ যাব।
আচ্ছা, ডাঙৰ বৰষূণ দিলে ন?
অ, হৈ যায় আৰু আমাৰ ইফালে ভাল নহয়।
এ তোমাৰ ব পাহাৰৰ পানীবিলাক চব তলত আহি যায় ন মেইন কথা, ত ওপৰৰ পানী মানে তলত আহি যায়। সেইকাৰণে বহুত স্পীডত আহেটো পানীবিলাক, চব মানে সেইটো কাৰণে তোমাৰ আৰু পানীখিনি ত তাত ৰখি কাৰণে বানপানী হৈ যায় আৰু মানে ওলাই অহা বেলেগ ৰাস্তা নাই ন সেইটো কাৰণে আ দেখাই দে ৰাস্তাৰে কেনেকুৱা পানী পৰি আছে, যেনেকুৱা এইটো নালা হয় ড্ৰেইন হয় এনেকুৱা ৰাস্তাতে পানী যায় আছে দেখোন। কি ক, ইয়াৰ ওপৰত কিবা ব্যৱস্থা ল'বা লাগে একচুৱেলি কিবা ঠিক ঠাক কৰাৰ মানে এইবিলাক চাব লাগে এইবিলাক বস্তুবোৰ।
সেইটোৰে বতৰটো কেনে কৰি দি আছে বৰ ষূণ দিব, ৰ'দ দিব, মোৰতো কালি গায়ে বেয়া হৈ গৈছিল ৰাতিপুৱা আজি ৰা ৰাতিপুৱালৈকে মোৰ জ্বৰতে উঠি আছে।
জ্বৰ হৈছিল নেকি কিয় মানে কিবা খালা নেকি ঠাণ্ডা বস্তু - তস্তু?
এ সেইদিনা বৰশি বা বৰষুণত ভিজিলো তাৰপিছত মোৰ যোৱাকালি অলপ অলপ গা বেয়া হ'লা। এই সেইদিনা বৰষুণ দিওঁতে মই মানে পিছল খাই পৰিলো হা বৰ লগত নহয়, নিশাও খাই পুলতে এ ইয়াতে ৰবা আমাৰ হেৰি এ কেম্পাছতে।
আচ্ছা।
চেণ্ডেল - টেনডেল কৰবাত লাগি চিটকি গৈছে, ছাতি লৈছিলো। গোটেই পেন - চেন তোমাৰ বোকা টি চাৰ্ট - চি চাৰ্ট। গোটেই বোকা বোকা হৈ গৈছো তাৰ পিছত আৰু তোমাৰ সেনকে পক পৰাৰ দিনতো বিষ - চিষ নহয় ন পুকা যোগাল তাৰপিছত হেৰি কালি যোৱাকালি অলপ ভিজা কাৰণে যোৱাকালি অলপ গাতটো বেয়া হল সৰ্দী চৰ্দি লাগিল পিছত মই হলো হ'লেও মই মানে জিম গুচি গলো কালি। জিমত যাই মানে মই গম নাপাইতি সেইদিনা পঢ়াৰ কাৰণে নে কালি মই বেগ মাৰ বেক মাৰাৰ কাৰণে মোৰ মানে তোমাৰ লৱাৰ যিখিনি লেথ আছে। এই লাৰ লেছটো মানে মোৰ হেৰি বিষাই আছে মানে। তাৰ পিছত কালি মই বেমাৰে বেমাৰে জিম মাৰিলোঁ চাৰ আজি ৰাতিপুৱাব মোৰ ৰাতি জ্বৰ উঠি গৈছে তাৰপিছত। পিছে দ্রাইপি হতাতে মোৰ,,, মানে ককালৰে যিটো লোৱাৰ কেছটো বৰ বিষ হৈছে আৰু এতিয়া মই হিলিবই পৰা নাই মানে।
আচ্ছা।
মই যদি কালি ৰেষ্ট ললো হয় ঠিক হৈ গ'লো হয়, কিন্তু মই হেৰি ৰেষ্ট নলো ন সেই কাৰণে মোৰ মানে গাটো বেছি বেয়া হৈ গ'ল।
মানে জিম মাৰিয়া তুমি ই তাতে আৰু।
অঁ জিম মাৰি দিলো ন একদিন ৰেষ্ট ল'ব লাগিছিল মই আচলতে।
অঁ আজি এতিয়া বৰ্তমানৰ বিষয়া আছে নেকি বহুত।
এ বহুত বিষাই আছে মই হিলবো পৰা নাই।
আজি জিম নাযাবা পাৰিলে নাযাবাআজি জিম।
এইটো ভাবি আছো ৰবা আজি মই ভাবিছো ৰেষ্ট দিওঁ নহ'লে এনকে তোমাৰ মাচলটো আৰু বেয়া হৈ যাব তোমাৰ ৰিকভাৰ হব এৰি। আৰু সেই যদে মাৰিবলৈ যাব।
উমঁ আজি এনে কি আছিল তোমাৰ জিমত কি ডে আছিল।
আজি মোৰ লেগ আৰু চল্ডাৰ আছে।
আচ্ছ মেৰিগোল বিস্কুট এটা দে। টিলিঙা মাত।
অঁ একেলগে এ লেগ মাৰই নাযায় মোৰ এই মিচেই গল আজিও।
আছা আ্ছা নেটটো কম যায় আৰু।
লেগটো কম আহে এ ইমান ভাল নাপাওঁ লেগ মাৰি।
কষ্ট হয় নেকি বহুত বলেগত।
এ বহুত অশান্তি লাগে তোমাৰ মই একবাৰ লেকমাৰতে বমি কৰি দিছো। মানে লেগ মানলে লেগ মাললে তোমাৰ মাৰ মাথা ঘূৰাই যায় পুৰা গৰম দিনত আৰু বেয়া।
হব নৰ্মেল এটাৰ সৰু সুৰা তিনটা। তিনিটা তিনিট মান এক্ৰচাইজ কৰি দিৱ লাগিব বেছিকে মাৰাছে কাৰণে।
অঁ তিনটামান কৰিব পাৰা মই আৰু অলপ চাৰি পাঁচটা মান মাৰি দিম ন।
উমঁ!
এই এইটো কাৰণে আৰু। এ বহুত অশান্তি লাগে গৰমত এইবত লেক বুলি কথা নাই কিবা বেগ মাৰা বেক মাৰিলেও বহুত গৰম লাগে।
এই বেগ আৰু লেগত বেগ লেগ আৰু এপছ তিনিটা কষ্ট বহুত ন।
এ বহুত কষ্ট মই এপছ নামাৰোৱে।
উমঁ এফ নমাৰে মনটো
নাই নাই এপ নামাৰো ফাৰ্ষট মই তোমাৰ বাল্কিঙত আছো ন।
উমঁ!
তো অলপ ওলাই লঙ তাৰপিছত এপছ মাৰিম কাটিং কৰিম।
অঁ
প্ৰটিন পাউদাৰত প্ৰটিন পাউদাৰ এটা লাগিছিল ৰবা। প্ৰটিন পাউদাৰ এটা ল'ব লাগিব।
প্ৰটিন কিবা থাকে যে।
অ প্ৰ'টিন
কিমান লৈ এইটো?
এইটো তোমাৰ কোম্পানীৰ ওপৰত কথা এটা আছে তোমাৰ নাকপ্ৰ বুলি ইম্পেক্ট সেইটো তোমাৰ আগতে ইলেভেন হাড্ৰেড আছিল এতিয়া তোমাৰ এইটো থাৰ্টিন হাণ্ড্ৰেড কৰি দিছে। আৰু এক কেজি টো আকৌ আৰু এটা তোমাৰ প্লান প্ৰটিন বুলি আছে হা এইটো মানে তোমাৰ কি বুলি কয়
অ সেইটো তোমাৰ এইয়া ভে ভেজিটেৰিয়ানৰে যিবো মানে ভেজ খায় সেইকেইটাৰ কাৰণে।
অ।
এইটো মানে তোমাৰ দুই কেজিত পোন্ধৰশ টকাত পাই চাগে আৰু এক কেজি এইট নাইনটি নাইন নে নাইন হাণ্ড্ৰেড।
ইমান কম দাম যে?
কাৰণ সেইটো প্লান প্ৰ'টিন যে সেইটো তুমি যেতিয়া যেতিয়া খাবা তোমাৰ মানে আ আ আটাত যেন পানী ঢালি খাই আছা সেই সেনেকুৱা হেন লাগিব মানে সেইটো।
আচ্ছা
মানে বহুত বেয়া টেষ্ট সেইটো মানে তুমি ফ্লেভাৰ নোপোৱা সেইটো মানে গাখীৰ গাখীৰৰে দি বনাই প্ৰ'টিনটো তাতে তোমাৰ। দালি থাকে দালি থাকে চানা থাকে মটৰ। চাউল এইবোৰ বস্তু দি বনাই। আৰু মানে লেকটচটো ফ্ৰী থাকে তাতে। এইটো পি পি প্ৰ'টিন বুলি কয়। উম নাই নাই তোমাৰ এইটোত মানে সেই বস্তুতটো ভেজ ভেজ হয় গাখীৰ দিয়ে বনাই।
অ গাখীৰৰ দি
অ ইয়াতে তোমাৰ এইট্টি পাৰ্চেন্টলৈকে প্ৰটিন থাকে। আৰু তোমাৰ বি
এক্সকোপত তোমাৰ হেৰি থাকে চাগে এনে যোন যোনটো তোমাৰ মোবাইলৰ প্ৰ'টিন এইটি পাৰ্চেন্ট থাকে আৰু বেলেগ প্ৰটিনত কিছুমান তোমাৰ,
মানে হাড্ৰেড গ্ৰামত এইটি এইটি সেৰি থাকে এইটি গ্ৰাম প্ৰ'টিন থাকে ইটো কৈছা‌ তুমি।
অ এইটটি পাৰ্চেন প্ৰ'টিন থাকে আৰু আৰু তোমাৰ মানে ইয়াৰে বি চি টো ভাল তাৰপিছত উম মাচলটোও ভালকে বনাই সোনকালে ডাইজেষ্ট হৈ যায় আৰু মানে এ তোমাৰ টেষ্টটো বহুত বেয়া অলপ মাটি এনেকা লাগে ক'লো যে আটাত পানী মিলাই খাই থাকেন বহুত বেয়া টেষ্ট। নোৱাৰোবাই খাব যদি অভ্যাস নাই মই এবাৰ খাইছিলো বহুত বেয়া টেষ্ট।
উম। আৰু যদি ধৰি এই ৱে প্ৰ'টিন যে থাকে গাখীৰৰে কমপ্লিটলি গাখীৰ দি যে বনাই যায়।
ৱে প্ৰ'টিন তোমাৰ ৱে প্ৰটিন তোমাৰ সেইটো ফ্লেভাৰ পাবা সেইটো তোমাৰ দুটা টাইপৰ থাকে এটা থাকে আইচেলোট এটা থাকে কনচনট্ৰেট
হুম।
তুমি যদি মানে কনচেনট্ৰেটটো লোৱা কনচেনট্ৰেটটো কম দামী হয় আইচলেটটো দামী হয়।
উ টেষ্টটো ভাল লাগে তাৰে।
আ সেইকেইটাত তুমি ফ্লেভাৰ পাবা যিমান কফি হওক ষ্ট্ৰবেৰী হওক চকলেট হওক এই বহুত ফ্লেভাৰ পাবা। যদি তুমি মানে কাটিং কৰি আছা তেতিয়া তুমি আইচলিউটো ল'ব পাৰা। আৰু যদি তুমি বাল্কিং কৰি আছা ফেট গেইন কৰিছা ৱেইট গেইন কৰি আছা তেতিয়া তুমি কনচেনট্ৰেটটো ল'ব পাৰা।
আচ্ছা আচ্ছা আচ্ছা।
দামো কমত পাবা কনচেনট্ৰেট আইচটৰ দামটো বেছি অলপ। নহলেবা তুমি দুটা মিক্স থাকা ল'ব পাৰা।
পঁচিশ ন আঠাইছশ লৈ এটা ৱ প্ৰিন গাখীৰ দিয়ে কল্পাই বহুত টেষ্ট হয় এ হয়। উম, তুমি ললে এনেই ললে কোনটো প্ৰটিন লব খোজা।
মই ল'লে তোমাৰ এটা আছে আভ তাৰ বুলি। আবা তাৰৰ মানে কনচনট্ৰেটো ল'ব খোজো।
আচ্ছা তাৰ তোমাৰ
কিন্তু দাম দাম বহুত আৰু সেইটো তোমাৰ এটি থ্ৰী থাউজেণ্ড প্লাছ পৰে।
অও এক কেজিৰ হয়?
এক কেজিৰ অহ, থ্ৰী থাউজেণ্ড টু হাণ্ড্ৰেড মান পৰে চাগে।
তাৰে এক্স কোবত কিমান পায় প্ৰটিন তাতে তোমাৰ?